হেল্ল'
হেল্ল'
আহ আহিলো ৰবা অফিচৰ পৰা
অফিচৰ পৰা আহিলা
অ আহিলো মই অফিচৰ পৰা আজি চাৰে ছয়টা নাবাজতে আহি পালো ৰবা অফিচৰ ষ্টাফ এজনে লিভ দিলে এই ঘৰলৈকে থৈ গ'ল
অবা
আহ আহি থাকোতে পালে পাওঁতে কৈছো বোলা বোলা থৈ আহিম ব'লা হেনে কৈছে তাৰ পিছতে কৈছে এই ধুনীয়া ধুনীয়া ছোৱালীক থৈ আহিব পালে ভাল লাগে বোলে হেনেকে
তাৰপিছতে মই আৰু আৰু এজনী ছোৱালী আছিলে তাৰ পিছতে আৰু মোৰ কে জি এম ট ওচ ন সোমালে আৰু অলপ আগুৱাই যাব আৰু তাৰপিছত ভালে হ'ল অ
চাহ খালা মই আছো ৰবা বহি
অ চাহ মানে মই জ্ঞানক দিলো বনাই মেলি মই খোৱা নাই মই খনে মানে অফিচত অহাৰ টাইমত অলপ আমি চাহ বনিয় ভুজিয়া খাইছিলো সেইকাৰণে খাব মন নাই
আহ ই কি কৰে জ্ঞানে
জ্ঞানে মোবাইলটো লৈ সেইটো ৰুমত গৈছে কৈছে তুমি দুইতা চিঞৰি চিৰি কথা পাতিবা মই তালৈ যাওঁ
আহ ঠিকেই আছে আজিৰ দিনতটো আজিৰ দিনটো সেইয়া আৰু আৰু বৰষুণ আহিলে নহয় এজাক কাপোৰ মেলি দিছিলো অ বহুত জোৰে তাৰপিছত কাপোৰ মেলিছিলো চাদৰ ওপৰত আকৌ দৌৰি দৌৰি গৈ কাপোৰ উঠাই কৰিডৰত মেলি দিলোঁ তাৰপিছত আমাৰ ওচৰত এজনী টিকলি আছে দেখিছা চাগে তুমি ন অ তুমি আহ অ তাইৰ মানে দিনটো মোৰ লগতে থাকে কন
অ আচ্ছা।
লগত অকমান সময় থাকিলো, খেলিলো তাইৰ লগত থাকি। খেলি তাৰপাছত আকৌ স্কুলৰ টাইম হ'ল আকৌ স্কুলত। আনিব গলো পকু আনি মেলি ভাত দিলোঁ ভাত খালোঁ। খাই মেলি অকমান দুইটাই শুলোঁ শুই উঠি আকৌ। তাক ভেয়া বনাই দিছোঁ মেংগ' শ্বেক।
উম।
তাৰপিছত সেয়া বনাই সিও খালে মইও খালো অকনমান পৰা হমৱৰ্ক আছিলে তাৰ হমৱৰ্ক কৰিলে। তাৰ পিছত এতিয়া সি বহি আছে মই এইয়া ফোনত লাগিলো।
আমাৰ জ্ঞানে কৈছে কালি স্কুল নাযায় বোলে আজি বোলে এটাও ক্লাছ হোৱা নাই। আৰু আজি সি গোটেই গোটেই ভিজি আহিছে।
অ'।
হাতীগছ চাৰিআলিৰ পৰা ভিজি আহিছে টমটম খন বোলা আৰু। ফালে নাহো বুলি কলে সি নামি দিলে কৈছে মা আৰু মোৰ হা। সি সদায় অকলে আহে। ভিজি অকলে আহিছে তাৰপিছত। আৰু কৈছে মা আৰু মোৰ লগত মাত্ৰ দহ টকা আছে ৰিক্সা। সুধিলেও ৰিক্সা বোলে বিশ টকা লাগে তাৰপিছতে এ। সেয়া নকৰিলো। খোজকাঢ়ি খোজকাঢ়ি ভিজি ভিজি আহিলো গোটেই। কাপোৰ ভিজা তাকো মেলিও দিয়া এনে এনেই পেলাই থৈ দিছে জানা।। আহি পেলাই মই এতিয়া মেলিছো সিদিন। তাৰ পিছত কৈছে কালি স্কুল নাযাওঁ ক্লাছ। হোৱা নাই তাৰে এতিয়া পৰীক্ষা শেষ হ'ল নহ আৰু চামাৰ ভেকেচন পৰহিৰ পৰা সেইকাৰণে আৰু ক্লাছ নহয় আৰু। তাৰ পিছত এটা ল'ৰাৰ বোলে খেলি মাথা ফাটি তিনিটা চিলাই পৰিলে। অ তাৰমানে সিহঁতৰ। সেইটো হেয়া নহয় নহ ফিল্ড নহয় নহ ঘাঁহ নাই নহ। সিহঁতৰ আছে কি জানানে টাইলছ লগাই দিছে।
অ মই দেখিছোঁ নহয় এবাৰ মই যাওঁতে।
অ কোনোবাই টাইলছ লগাই দিয়ে নেকি। কি অকমান যি ফিল্ড আছিল সেইখিনিটো টাইলছ লগাই দিছে।
নালাগে স্কুলত ঘাঁহ থাকিবই লাগে নহ।
অ তাৰপিছত ফুটবল খেলিছে বোলে এটা। গ'ল মাৰিব যাওঁতে ঢাপাং কে পৰিছে মাথাটো বোলে সিখিনি ডিঙিৰ ওচৰৰ পৰা পুৰা তেজে, তেজ। হৈ গৈছে সিহঁতি ভাবিছে। সি এনেই চাগে চেলিব্ৰেট কৰিছে এনেকে বহি আছে শুই আছে উঠাই নাই। ইফালে মানে সি মাৰিছে গ'লো হৈছে আৰু সি পৰি আছে জ্ঞানহঁতে বোলে ভাবিছে। ই চেলিব্ৰেট কৰিছে সেইকাৰণ এনেকে আছে তাৰ অলপ পিছত কৈছোঁ ঐ নাই দেই ই চেলিব্ৰেট। কৰা নাই তাই সিটো সময়ত দেচেন্সলেচহৈ গৈছে তাৰ পিছত গোটেই বিলাকে আহি তাক ধৰিছে। ঘূৰাই দিছে পুৰা তেজে তেজ বোলে।
ইছ।
তাৰ পিছত ডক্তৰক তাত নিলে তিনিটা চিলাই পৰিলে। ইহঁতিও চব গৈছে বোলে। বহুত ভয় লাগে জানা মই শুনিছোঁ হে মই মানে কৈছো বেটা মই। তোমাৰ কথাবোৰ যে শুনিছোঁ আজি তাৰ লগত হৈছে। কালি যে তোমাৰ লগত নহ'ব তুমিওতো খেলা সেনেকে কৈছে নহয় সি মা বেছি। চাইডেড ইমান জাপ মাৰিছে ওপৰলৈকে। একে বাপৰে। একে ক্লাছ জ্ঞানহঁতৰ লগৰ একে ক্লাছ একে লগৰ ল'ৰা মাৰ।
বেয়া লাগে নহ। মাক বাপেকৰ কিমান মানে এইবিলাক দুখ লাগে নহ।
হয়তো আকৌ মানে তাৰপিছত আকৌ মাক বাপেকো আহিছে বাপেক আহিছে। তাৰ পিছত লৈ গৈছে সি বোলে মিছা এক্টিং কৰি কয় মই ক'ত আছো মই
এ তাতেও এক্টিং কৰিছে আহ। নাযায় হয় দিয়া সিহতৰ গ্ৰুপটয়ে চাগে খুব ধেম
আহ খুব ধেমেলিয়া আহে আমাৰ ঘৰত আহে তাৰ লগৰ এইও আহিছে মাৰ্চিপুলাত
অ
আহি আহ সিহঁতে আমাৰ ঘৰত আহি ভাল পায় মানে আহিম বুলি কলে আহিব পাৰে ন জ্ঞানেতো একো সেয়া নকৰে আহা - আহা একো নাই।
অঁহ
খেলা ধূলাৰ পিছতো মোক ফোন কৰি কব মা মোৰ লগত দুটা আহিব সিহতেও ৰুটি খাব দেই সেনেকে। কয়
অ, আহে লগৰ বিলাক ন। এতিয়া অহা যোৱা কৰি থাকে ঠিকে আছে উম, হয় দিয়া। এইবিলাকে ভয় লাগে জানা।
উম, ল'ৰা মানুহ সেয়ে ভয় লাগে এতিয়া কৈছে কালি স্কুল নাযাও পৰহি আকৌ স্কুলতে হোমৱৰ্ক এক তাৰিখৰ পৰা সাত তাৰিখলৈকে কৰিব।
আ আ
মানে যোনবিলাক এ আই ৰিলেটেড বা প্ৰজেক্ট বনোৱা। সেই সোপা সাত তাৰিখৰ লৈকে স্কুললতে কৰিব দিছে সেই সি কৰি পৰহি পৰা যাব আৰু সাত দিন তাৰপিছত আৰু নাই আৰু নাথাকিলেও বেয়া জানা। মোৰ টাইমিং বিলাক গণ্ডগোল হৈছে।
অ, এতিয়া সিহতৰ কি আঠ তাৰিখে বন্ধ দিব।
অ, আঠ তাৰিখে মানে এইকেইদিন আৰু অকল হে বন্ধয়ে ধৰা। খালি হোমৱৰ্কৰ কাৰণে যাব লাগিব ডাঙৰ হলে গম পাবা ৰ'বা এতিয়া সৰু আছে কাৰণে হে কিমান ক'ত কি বাব
ডাঙৰ হলে সেয়া হয় ন অলপমান চিন্তা হয় ন।
চিন্তা হয় আৰু নহয় চিন্তাটো চিন্তা আৰু স্কুলৰে বস্তু আজি।
অ হয় দিয়া সৰু হৈ থাকিলে ভাল জানা এতিয়া ডাঙৰ যিমান হ'ব। বৰ সিমানেই মানে চিন্তা বেছি বাঢ়ি যায়। ভাল হলেতো ভালেই হয় নে বেয়া হলেতটো কিমান চিন্তা এইবিলাক
তাকেতো
অ, এতিয়া আমাৰতো বা কি কৰে অ, এতিয়া আমাৰ বাবু যি খিনি ডাঙৰ হৈছে যে এতিয়া মোৰ মানে এতিয়া এনেকুৱা এনেকোৱা লাগে সৰু কালটোৱে তাৰ ভাল আছিলে যি কও তাকে শুনিছিল।
অহ ',
এতিয়া অলপমান তৰ্কও কৰে নহয় মোৰ লগত
আমাৰো কৰে আমাৰো কৰে কেতিয়াবা তৰ্ক
তাৰমানে মই যে কাম বিলাক ভাল মই মানে বদমাচি কৰিলে কিবা কৰিলে। খোৱা বোৱা যে অলপমান কথাবিলাক কও বুজাই দিও যিটো থাকে সেইটোৱে খাবা যেতিয়া যিটো পোৱা সেইটো খাবা যেতিয়া যিটো নোপোৱা সেইটো জেদ নকৰিবা তেনেকে নহয় সি মোক মানে সেইটো কথাতে মায়ে মানে বেছি কৰে এনেকে কৰে তেনেকে মৌ চোহাৰে অ কেতিয়াবা বুজে তাছে অ, সেইটোক লৈয়ে আমাৰ অলপমান তৰ্ক তক বিতৰ্ক হয় আৰু মইকৌ তুমি বুজ যি নোপোৱা মই বস্তু থাকিলেহে বনাই দিম এতিয়া বস্তু নাই।
আহ, বুজিব লাগে ময়ও জ্ঞানক ক' জ্ঞান মাহৰ শেষৰ ফালে ন' পাপায়ো দৰমহা পোৱা নাই ময়ো দৰমহা পোৱা নাই অকমান টানি টুনি চলিব লাগে হা সেনেকে কত কেতিয়াবা বুজে আকৌ-আকৌ আজি আকৌ কৈ আছে মানে তপনে মেক্সিমাম মানে ত্ৰিছ তাৰিখে দৰমহা পায় মোৰহে পাঁচ, ছয় তাৰিখ হয় কিন্তু সিও পোৱা নাই বৰ্তমান দে। কালিও কোৱা নাই আজি পাইছে যদিও মোক কোৱা নাই পালে ক'লে হয় হা। তেতিয়া কয় কোনেও দৰমহা পোৱা নাই বিৰিয়ানী খাব মন গৈছে
আৰু নাথাকাত বেছি খাওঁ-খাওঁ লাগ
খাওঁ-খাওঁ লাগে নেকি তাৰ পিছতে মই কৈছো নাই বেটা পোৱা নাই পালে আৰু দিয়া পাপাই দেখোন লগে লগে মোক দি দিয়ে সেনেকে ক'লো তাৰপিছত কৈছে পালেই খাম বিৰিয়ানী পালেই খাম বিৰিয়ানী সেনেকে আছে।
তোলে ৰখি থাকো জানা ইয়া বেয়াও লাগে সিও তাৰমানে খাওঁ-খাওঁ কয় ন, আকৌ দিব নোৱাৰো মোৰো চিন্তা লাগ দিব পৰা নাই ম মানে অশান্তি মন
আৰে লাখ টকা পোৱাল মানুহৰো মাহৰ শেষত খেতি টোয়ে কয় কেতিয়া দৰমহা হ'ব-কেতিয়া দৰমহা হ'ব আৰু আমাক কম পইছা পালেও আমি হিটোৱে কাৰন আমি সেইখিনিৰ ভিতৰতে মেনেজ কৰো আৰু সিহঁতেই ইমান পইচাৰ ভিতৰতে মানে চেনেক
অ, সেইটোৱে কথা। ত'সেইকাৰণে তাৰ মানে এইকেইদি- এইকেইদিনত মানে মোৰ পাকঘৰত বস্তু বোৰ নোহোৱা হৈছে।
হা-হা-হা-হা মোৰো আমাৰতো তপনে কালি বিহাৰী দোকানৰ পা বাকী
আমাৰ বাকী দোকানৰ আনি -আনি বাকী ইমান হ'ল হত সদায় ভাবো প্ৰত্যেক মাহতে মানে কমাই কমাই আনিম বা কম কৰিম মানে বিলটো নহয় গৈ থৈ সেয়াই হয়।
নহয়গে আৰু দিয়া।
নহয়, নোৱাৰি, অ, এনেহে এ সেনেকুৱা মাহৰ লাষ্টত মানে মই পাকঘৰ বাবুয়ে ক'ব মা আজি ফ্ৰাইড ৰাইচ ব'না মা আজি পোলাও বনোৱা। মই ছো এতিয়া একো নাই যেতিয়া দৰমহা পাব, এ হে দে তেতিয়া তোক মানে চব বস্তু বাঁহৰ
তাকোতো তাৰোতো জুন মাহত ইমান খৰচ। কৰিলা, সেইকাৰণেটো টানা টানি হ'ল নহ'লে
অ', নহ'লে আৰামছে হ'লে হয় আৰু এতিয়া মা এতিয়া চাদ সাদ্ধআহিলে ন' মাহঁতৰ, বৃহস্পতিবাৰে, ত' এইটোও খৰচ এটা আছ ছে ত' সেইকাৰণে তাৰমানে অকণমান এইটো মানে বাবুৰ বাৰ্থডে' যোৱাৰ পৰা, অলপমান টানা টানি হৈছে। বস্তুটো, অ, খৰচো হৈছে না
হৈছে তোমাৰ হৈছে ভালে খিনি হৈছে আৰে অঞ্জু আজিকালি তুমি সৰু কিবা এটা যোৱা তুমি পাঁচশ টকাৰ তলত একোৱে খৰচ হেয়াই পাঁচশ টকা পুতুকে শেষ, পুুতুক।
ছাহ
একোৱে নাপায়।
সঁচাকে জানা। এতিয়া বৃহস্পতিবাৰে সকামটো গ'লে, উম, এতিয়া বৃহস্পতিবাৰৰ চিন্তা কৰি আছোঁ সেইটো সকামটো কেনেবাকৈ খেদাই দিলে আৰু অকণমান ৰিলেক্স হৈ যাম।
তাকেটো।
সেইটোয়ে ভাবি আছো এতিয়া মানে নাই বুলি কলো বাজেট খিনি অ আহি
উম হম নহয় শুনা অনজু মই টো সচা ক'বলৈ গ'লে মোৰ বৃহস্পতিবাৰে মিটিং থাকে মই ৰাতিপুৱা নোৱাৰো হা আৰু চোৱা দুপৰীয়া মই নাখাও একো কিন্তু নহয় মই আৰু জ্ঞানে আমি সন্ধিয়া যাম এপাক হা অ অ সন্ধিয়া হলেও এপাক যাম মই জ্ঞানক কৈছো জ্ঞানে কৈছে যাম দিয়া তাৰপিছতে আৰু মাৰাদ ধৰ মই বুধবাৰ মানে তোমাক কিবা এটা দিম দিয়া তোমালোকে তাতে মিলাবা আৰু হা। পইচা পাতিৰ লগত তোমাকে বস্তু চস্তুৰ লগত
হ'ব দিয়া সেইটো আৰু চিন্তা কৰা নাই দিয়াচোন তাৰপিছত বাইদেউক কলো বাইদেউ আপুনি সোনকালে আহিব কাৰণ কিয় মই পাকঘৰত খানাত লাগিব লাগিব। আপুনি খালি একো কৰিব নালাগে পূজাত বামুণে যিটো বিচাৰে আপোনাক মই তাতেই যোগাৰ কৰি থৈ দিম আপুনি খালি তেখেতক দি থাকিব। মই পাকঘৰত লাগি থাকিম এতিয়া তাই কৈছে অ। হেৰি কি কি তাই মানে অকণমান সেয়া কৰিছে তাৰপিছত মই একো নাই আপুনি চিন্তা কৰিব নালাগে হেৰি কৰিব তাতে বহি থাকিব বাছ বামুণ আপুনি খালি পূজাৰ বস্তু আপুনি চাম্ভলিভ আৰু মই পাকঘৰত বনোৱা মেলাত লাগি দি যাম আৰু।
ঠিকে কৈছ উ আহিম বুলি কৈছে তাইৰ বোলে তাইৰ এক তাৰিখ ন।
অ তাইৰ এক তাৰিখ।
তাইৰ এক তাৰিখ তোমাৰক দুই তাৰিখ হৈছে ন মই কৈছো তোমাকো একেল দিনা পৰা বুলি কৈছিলা কৈছে নহয় নহয়। হয় তাইৰ একটা আমাৰ এক তাৰিখ তাহাতৰ দুই তাৰিখ। ভালে হ'ল তেনেহ'লে তুমিও যাব পাৰিবা।
অ অ সেইটোৱয়ে মানে সেইটো মিলি গ'ল এনেকে কিন্তু আমাৰ প্ৰত্যেক বছৰ। একেলগে হৈ জানা কিন্তু এবাৰ কিয় বা এনেকুৱা হল বুজ
চাগে এক তাৰিখে পিছে এক তাৰিখৰ পি পিছবেলালৈকে পৰিছে দুই তাৰিখলৈকে আছে।
হয় চাগে তে বামুণজনে জানিব।
অ অ একো নহয় তাই ঠিকে আছে এক তাৰিখেও পৰিছে দুই তাৰিখেও পৰিছে সেনেকুৱা হ'ব পা পাৰে।
অ তেখ তেখেত তাৰমানানে কৈছে দুই তাৰিখ হৈছে এনেকে কৈছে।
অ অ অ।
মই মই ভাবি আছো কথাটো যে অ বাইদেউহতৰ লগততো একেলগে হয়। তাইৰ এক তাৰিখ আমাৰ দুই তাৰিখ।
উম।
যিহে কি নহওক হল মুঠতে